অ হেল্ল' অ হেমা ন?
অ
হেল্ল'
হেল্ল' অ শুনিচোঁ। কোৱা।
হেল্ল'
হেল্ল'
অঁ হেল্ল' শুনিছানে?
অ শুনিছো।
অঁ অঁ কি খবৰ তোমাৰ?
আছো ভালে, তোমাৰ?
আচ্ছা মইয়ো আছোঁ ভালে ভাত খালা? কি বনাইছিল আজি?
আহ দালি তাৰপিছত আলু পিটিকা আৰু কিবা কি কয় ভাত কেৰেলা লেচেৰা ভাজি
আ এতিয়া এনে আমাৰজ জে আছিলছিলে পনীৰ
আহ
তাৰপিছত এতিয়া কি কৰি আছা মানে কলেজ চলেজ শেষ হ'লনে
শেষ হল এনে আছো বৰ্তমান
আচছা চাকৰিৰ কাৰণে জব চব এপ্লাই কৰিছা
কৰা নাই এতিয়ালৈকে টেট দিম বুলি ভাবিছে এইবাৰ
আৰু তোমাৰ লগৰখিনি কি কি কৰি আছে এতিয়া
আছে এনে চবে মানে প্ৰিপৰেচন কৰি আছে টেটৰ কাৰণে
উম ক'ৰবাত ফুৰিব চুৰিব গৈছিলানে
যোৱা নাই
তাকে বৰষুণ চৰষুণ দিৰি এ এ এনে আছো বৰষুণ চৰষুণ দিছে নেকি?
দিয়া নাই আজি
অঁ গৰম কেনেকুৱা ইফালে
আছে গৰম
তাকে এনে ক'ত বা ফুৰিব যাম বুলি ভাবিছানে গৰম বন্ধত
চাও কি হয় যাম তো এনে ভাবি আছো
মানে গ'লে ক'ত যাবা
ওচৰে পাজৰে কৰবাত যাও আৰু
তাকে সেই অৰুণাচল ফালে যাব পৰা সেইটো ঠাণ্ডা জাগা গৰমৰ দিনৰ কাৰণে ভালেই
উম
হ'লে ন ঘৰত কোন কোন আছে
ঘৰত মা দেউতা আৰু মই
মাৰ্কি স্কুল স্কুল বন্ধ নেকি
বন্ধ নাই খোলা
এ বন্ধ - চন্ধ দিব মানে
বন্ধত এতিয়াত কিবা ক'ত একজামে ষ্টাৰ্ট হব চাগে কিবা জুলাইত। জুলাই তে বন্ধ পাব
আৰু বাকী কেতিয়া আছে একজাম চেকজাম টেষ্ট।
এতিয়ালৈকে ওলোৱাই নাই
উম হ আচ্ছা আহিবা কেতিয়াবা
চিটেতহে হ'ব চ
হব নে? হেল্ল
হেল্ল'
নেট নেটৱৰ্ক বেয়া নেকি
মই শুনি পাই আছো
অঁ মই ভালকৈ শুনা নাই নেটৱৰ্ক বেয়া পোঠায়
হ'ব পাৰে
তাকে এনেই কি কি চলিছে এইফালে চবেই ভালে আছে ঘৰত
আছে ভালে চবে
তাকে খচৰি খতটো হ'ব দিব লাগে আৰু ভালকৈ
উম তাকে কি হয়
চিতেড ওলাইছে নেকি হেল্ল'
হেল্ল'
অঁ অঁ শুনিছানে
অ
নিছো দিনত টো কিবা কি কয় সেইটো আজিতো থাৰ্ছ ডে
উম দালি বনাইছো তাৰপিছত ভাজি এটা ঢেকীয়া শাকৰ তাৰপিছত এনে কিবা কি কয় ভুল আৰু চয়াবিন লাউৰা
বোলে
জোৱাই নাই এই কেইদিন
আচছা আচছা এনে মাহীহঁতৰ ঘৰত গৈছিলেই ফৰিবলৈ
যোৱা নাই সেইদিনা মাতিছিলো মামাক ভাত খাব কাৰণে নাহে বোলে আহাই নাই পিছত আৰু
ত এনেইতো এম এট চেমটৰ এপ্লাই চেপ্লাই হোৱা নাই বোধাক
নাই এতিয়া
অনে
কেইদিনমান পিছত ওলাব চাগে কিবা আগষ্ট ছেপ ছেপটেম্বৰ মানতহে ওলাব চাগে মানে বি এড ফাইনেল কিবা হোৱাৰ পিছতহে
মানে বি এ ফাই বি এডটো শেষ হোৱাৰ পিছত
মানে এইটো যিবিলাক মানে আমাৰ জুনিয়ৰবিলাক যোনটো লাষ্ট চেমিষ্টাৰ আছে
হম
মানে ইহঁতৰ এইটো লাষ্ট না একজাম হৈ আছে চাগে
ইহঁতৰ এক একজাম শেষ হোৱাৰ পিছতে চাগে কিবা হ'ব পাৰে ষ্টাৰ্ট হ'ব প
আগছা আ্ছা প় তাকে! এনেতো কি কয় গৰম চৰম বেছি নাই, সেইটো চাইডত।
আছে, বহুত বেছিয়ে এ' হৈছে
বৰষুণ দিছিল নেকি?
আজি দিয়া নাই, যোৱাকালিহে আছিলে।
আমাৰ ইউনিভাৰ্চি, কি কয় ইফালে বৰষুণ দিয়া নাই। কিন্তু গৰমে আছে। আজিতো অহা নাই গম নাপ নাপালোঁ আহিছোঁ যদিও।
চাইছিলো তো মই, আমাৰ ইপিনেটো দিয়া নাই।
অঁ আমাৰ ইতে, আমাৰ এইফালেও অহা নাই, আমি গম নাপালো।
সেইদিনাখনহে আহিছিল না?
উম সেইদিনাখন আহিছিলে, সেইদিনাখন ফাই পইন্ট কিমান বা, হ'ম-হম। সেইদ নককাই তাকে। আৰু ক'বাত ফুৰিব ফৰিব যাব লাগ গৰ
যাম ভাবি আছো। এনে, ত' জুলাইত ওচৰে পাজৰে যামেই।
কোন কোন যাব, লগৰ কে তে যাব নেকি?
চাও কি হয়। এনে চৰলপাৰা যাম ভাবি আছো, চৰলপাৰা বাপ ৰে বাপ যোৱাই নাযায়, কেন্দ্ৰত ইমান মানুহ
উ সটো তটো
গ'লে মানে কিবাতহে যাব লাগে।
তাকে, এনেইতো আজি মানে ৰাতি কি বনাই খালি?
আলু পিটিকা দালি, এইটোৱে আৰু ভাজি এটা।
আচ্ছা। অকে, কালিতো তোমাৰ বন্ধ কলেজ চলেজ নাই!
নাই। তুমি কি কৰি আছা?
সময়নেই আছোঁ আৰু।
খোৱা হল?
অঁ খালোঁ।
কি আছিলা আজি?
পাপৰ পনীৰ দালি তাৰপিছত কি আছিলে আৰু সে চালাড
ক্লাছ আছিল আজি
কাম আাছিল আৰু অলপ
কালিও আছে
অঁ কালিও আছে এই আমাৰতো চলিয়ে থাকে বাকীখিনিৰ বন্ধ হ'ব আৰু
অহ
এনে তুমি কি কি খাই ভাল পোৱা?
কি আৰু আৰু ফাষ্টফুড
ভিতৰত কি খোৱা
বিৰিয়ানি খৃষ্পি
আৰু
এইবোৰে আৰু
ঠিকে আছে আজিকালিতো সেইবোৰে খাই চবে
উম বহুত দিন হ'ল খোৱাও নাই মানে ঘৰৰ পৰাও ওলোৱাই নাই ইমান দিন হ'ল
উ
সেইটো কাৰণে খোৱাই হোৱা নাই।
আজি এনে ধিৰ বিলৰ ইপিনে যোৱাৰ কথা আছিলে লগৰ কেইজীৰ লগত পিছত আৰু নগলো
উম হম এনেতো এইকেইদিন সেইটো চাইডে বৰষুণ দি আছিলে নেকি খালি আজিহে দিয়া নাই
নাই মানে ৰাতি দিয়ে তাৰপিছত দিনত ৰ'দ দিয়ে আৰু
আচ্ছা আচ্ছা কাজিন চাজিন চক লগ কৰিছানে?
নাই চান্দে আহিছিলে
আচ্ছা আচ্ছা
তাৰ পিছত বুনুক ল'বৰ কাৰণে সন্ধিয়া যিটো আহিছে
উম হম
তোৱে আৰু
আচ্ছা
চান্দে ওলাই যোৱাৰ কথা আছিল পিছত আৰু ইমান গৰম নগলো আৰু ঘৰতে কিবা কিবা কি কয় যে কোৰিয়ান ৰামে-টো যে জলাটো এইটো লৈ আহিছে বুনো এইটোৱে পিছত খাই বোলে খাই দিলো এইটোয়ে খালো আৰু
উম লাগে ৰামেনটোতো বহুত জ্বলা হয় গৰমত ইমান খাব নোৱাৰি উম উম তাকে অকে ঠিক আছে দে
অ ঠিক আছে উম গুড নাইট
গুড নাইট